শুনিছা?
হয় শুনিছোঁ, আপুনি?
মই শুনি আছো।
ভালে আছে?
ভালে আছো। তুমি?
মোৰো মইয়ো ভালে আছো। আজি পৰিয়ালৰ গুৰুত্বৰ বিষয়ে অলপ আলোচনা কৰো, নহয় নে?
নিশ্চয়! পৰিয়ে, হেল্ল'।
কওঁক?
পৰিয়াল অঁ, তুমি পৰিয়ালক কেনেক কেনেকৈ চোৱা?
মোৰ মতে পৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে আমাক শিষ্টাচাৰ ভাল ভাল পোৱা, মৰম আদৰ, ডাঙৰক কেনেকুৱা- ভাল পাব, আদৰ কৰিব লাগে সেইবোৰ সকলো শিকায়।
হয়। পৰি অঁ, পৰিয়াল অঁ- পৰিয়ালে আমাক কথা কবলৈ, ফুৰি আহ ফুৰা ফুৰি কৰিব আহ- ফুৰা ফুৰি কৰিবলৈ, তাত মনৰ অঁ শিষ্টাচাৰ- আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিবলে সেইবোৰ শিকায়।
হয়, ঠিকেই কৈছা। বাৰু শিশুৰ ব্যক্তিত্ব গঠনত পৰিয়ালৰ ভূমিকা কেনেকুৱা তোমাৰ মতে?
বে অঁ- শিশু শিশুৰ ব্যক্তিগত গঠন পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিশুৱে পিতৃ অঁ পিতৃ মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰাই- ভাল আচৰণ নৈতিক মূল্যবোধ আদি দক্ষতা শিকায় শিকে
হয়ঁ!
অৰ্থাৎ পৰি অঁ পৰিয়ালে-
কোৱা?
অ'মানে পৰিয়ালৰ পৰা যিবোৰ শিকিব লাগে মানে পৰিয়ালটোোৱ কেনে হলে- মানে পৰিয়ালটো এদিন শিষ্টাচাৰ বেয়া হয় শিশুজনৰ শিষ্টাচাৰ বেয়া হবৈ এইবোৰ সিকে।
ঠিকেই কৈছে আপুনি? তাৰ অৰ্থে পৰিয়ালে শিশুৰ ভৱিষ্যতৰ ভেটি তৈয়াৰ কৰে নহয় নে?
অঁ হয়!
বাৰু শিক্ষা ক্ষেত্ৰত পৰিয়ালৰ অৱদান কেনেকুৱা?
শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ অৱদান- বহু অতুলনীয় কিয়নো শিক্ষা নহলে এখন পৰিয়ালত- শিষ্টাচাৰ নাথাকে মানে কিছুমান ক্ষেত্ৰত দক্ষতা নাথাকে। আৰু শিক্ষাৰ অবিহনে পৰিয়াল- ত আধৰুৱ বুলিয়ে ক'ব পাৰি কিয়নো? শিক্ষা আমাৰ জীৱনৰ মূল ভেটি আগবঢ়াৰ মূল ভেঁটি বুলি কয়।
হয়! ঠিকেই কৈছে?
পৰি এ পৰিয়ালত- হেল্লৌ!
হয়ঁ কওক শুনিছোঁ।
প অঁ-
পৰিয়াল শিক্ষাৰ প্ৰতি উৎসাহিত কৰে পিতৃ মাতৃ সন্তানক বি- বিদ্যালয়ৰ পথাই অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিলে আৰু সফলতাৰ বাবে অনুপ্ৰেৰণা যোগাই নহয় নে।
হয়ঁ! বহু সফল ব্যয়ক্তি নিজৰ সফলতাৰ আঁৰত পৰিয়ালে অৱদান- কথা উল্লেখ উল্লেখ আছে।
হয়ঁ ঠিকেই কৈছা পৰিয়ালৰ সমৰ্থন থাকিলে যিকোনো কঠিন লক্ষ্য সহজ যেন লাগে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কেনেকুৱা?
মানসিক স্বাস্থ্য ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অতুলনীয় দুখ- হাতাশ- বা মানহ অঁ সমস্যাৰ সময়ত সমস্যাৰ সময়ত পৰিয়ালেই আটাইতকৈ ডাঙৰ।
ভৰসা আৰু সা সাহসৰ উৎস হয়ঁ।
হয়ঁ ঠিকেই কৈছা। নিজৰ মানুহৰ পৰা পোৱা সাহস আৰু সান্তনা অন্য ক'তো সহজে পোৱা নাযায়।
হয়ঁ!
পৰিয়ালৰ মৰম আৰু সমৰ্থনে মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।
সমাজে সমাজৰ হয়ঁ।
কোৱা-
তোমাৰ মতে সমাই অহ- সমাজ তোমাৰ মতে সমাজৰ সমাজ গঠনত পৰিয়ালৰ অৱদান কি?
সমাজ কষত পৰিয়ালৰ অৱদান অতুলনীয় পৰিয়াল হৈছে সমাজৰ মূল একক সুস্থ পৰিয়ালৰ সমষ্টিলে এখন- সুস্থ সমাজ গঢ়ি উঠে। পৰিয়ালত শিকা মূল্যয়বোধ বোধসমূহেই সমাজত প্ৰতিফলিত হয়ঁ। সেয়েহে সমাজ গঠনৰ পৰিয়ালৰ অৱদান অতুলনীয় এইটো অতি গুৰুত্বপূৰ্ণ কথা।
নিশ্চয়। সততা, শৃংখলতা, অসু সুযোগতা আৰু মানসিক অ সন্মা অহ আৰু সন্মানৰ দৰে গ গুণ গুণসমূহ পৰিয়ালে গঠন গঠন হৈ উঠে।
হয় ঠিকেই কৈছা।
তোমাৰ মতে জ্যেষ্ঠ অ পৰিয়ালৰ জ্যেষ্ঠ ভূমিকা কেনেকুৱা? জ্যেষ্ঠসকলৰ ভূমিকা কেনেকুৱা?
পৰিয়ালত বয়োজ্যেষ্ঠ সকলৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ, বয়োজ্যেষ্ঠ সকল হৈছে অভিজ্ঞতাৰ ফলাৰ। তেওঁলোকে জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু মূল্যবান পৰামৰ্শলৈ নতুন প্ৰজন্মক প্ৰ প্ৰদৰ্শন কৰে তেওঁলোকৰ যিহেতু আমাতকৈ বেছি অভিজ্ঞতা আছে তেওঁলোকে আমাক অ আদৰ্শ দেখুৱাই যে ইটো কৰিলে উচিত হব, ইটো কৰিলে অনুচিত হব। আমি যিটো কিবা এটা কাম কৰিব খোজো যদি এইটো ভুল হয় তেওঁলোকে আঙুৰিয়াই দিয়ে যে এইটো কাম অনুষ্ঠচিত হ'ব আমি তেওঁলোকৰ পৰামৰ্শ মানিব লাগে, আমি কেতিয়াও তেওঁলোকক বোলে আপ আপুনি তো নাজানে এনেকা কৰিব নালাগে। তেতিয়াও তেওঁলোকক পিছ পেলাব নালাগে।
হয়, হয়।
আৰু আধুনিক যুগত পৰিয়ালৰ গাঁথনি কিছু পৰিৱৰ্তন হোৱা দেখা যায় এই বিষয়ে তোমাৰ মতামত
সময়ৰ মোৰ মতে হ'ল সময়ৰ লগে লগে পৰিয়াল গাঁথনি সলনি হ হব পাৰে কিন্তু পৰিয়ালৰ গুৰুত্ব কেতিয়াও কমি নাযায়। বা যৌথ পৰি যৌথ পৰিয়াল হয় অ হওক বা এক প একক পৰিয়াল হওক, মৰম আৰু একতা আটাইতকৈ ডাঙৰ বিষয়।
হয়। ঠিকে কৈছা। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সন্মান থাকিলে সম্পৰ্ক শক্তিশালী হৈ উঠে।
হয়। তোমাৰ মতে পৰি অ পৰিয়ালত সময় কেনেকৈ কটোৱাব কটোৱাৰ অ কটুৱাব লাগে?
পৰিয়ালত আমি পাৰ ইয়াৰ গুৰুত্ব অতিকৈ বেছি, আমি পৰিয়ালত যিমান পাৰো সিমান সময় কটাব লাগে। বৰ্তমান ব্যস্ত জীৱনত পৰিয়ালৰ লগত সময় কটোৱাটো অতি প্ৰয়োজনীয়। একেলগে কথা বতৰা, আহাৰ গ্ৰহণ বা ভ্ৰমণ কৰিলে সম্পৰ্ক অধিক মজবুত হয়। আজিকালি দেখা যায় যে বহুত মানুহ একেলগে বহি থাকে কিন্তু তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নাপা নাপাতে, হাতে - হাতে মোবাইল ফোন অ বা কিবা নতুন যন্ত্ৰ পাতি লৈ বহি থাকে কিন্তু আমি এনেকুৱা কৰিব নালাগে। আমি খুব বেছি এসাঁজ আহাৰ হলেও নিজৰ পৰিয়ালত খাব লাগে বা তেওঁলোকৰ লগত নিজৰ সুখ - দুখৰ কথা পাতিব লাগে। দছ মিনিট হলেও আমি তেওঁলোকৰ লগত এটা সময়ে কি কৰিব লাগে তেতিয়াহে সিহঁতৰো ভাল লাগিব। আমিও নিজৰ আ গোটেই দিনটো কথাখিনি তেওঁলোকৰ লগত ক কৰিব পাৰিম, আমাৰো মনতো অলপমান খালি - খালি লাগে।
হয়।
ই পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল বুজাবুজি গঢ়ি তোলে।
হয়।
আৰু পৰিয়ালৰ প্ৰতি আমাৰ দায়িত্ব কি আছে?
পৰ পৰিয়ালৰ প্ৰতি আমাৰ দায়িত্ব বহু বহু বেছি কিয়নো পৰিয়াল এখন পৰিয়াল এখনত আমি যেতিয়া আমাৰ মানে পৰিয়ালৰ কথা নুহুনো বা হেৰি নকৰো তেতিয়া পৰি অ পৰিয়ালখন ভাঙি চি ভাঙি যাব পাৰে যেনে যৌথ পৰিয়াল এখন ভাঙি চিঙি চুৰমাৰ হব পাৰে সেইবাবে আমি পৰিয়াল অ পৰিয়ালত এক অ একোতাৰে থাকিব লাগে বা অ পৰিয়াল অ পৰিয়ালত মিলা প্ৰীতিৰে থাকিব লাগে
আৰু পৰিয়ালৰ অ
কে কৈছা। ঠিকেই কৈছা দেই একদম। পৰিয়ালৰ মৰমৰ সমৰ্থনে আমাক মানসিক হ্ৰাস কৰাত চাপ হ্ৰাস কৰাত সহায় কৰে। বাৰু মানসিক স্বাস্থ্য ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কেনেকুৱা?
মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়াল ভূমিকা অতুলনীয় কিয়নো কিছুমান ব্যক্তিয়ে সুৰা পান জাতীয় বস্তু গ্ৰহণ কৰে বা কিবা অ ধুম্ৰপানজাতীয় বস্তু গ্ৰহণ কৰে। এইবিলাক ক্ষেত্ৰত যৌথ অ পৰিয়াল এটাত অসন্তুষ্টিৰ সৃষ্টি হব পাৰে। সেইবাবে এইবিলাক যেনে ম সুৰাপানৰ ক্ষেত্ৰত সুৰাপান গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰিয়ালত কাজিয়া ম অ কাজিয়া আদি সৃষ্টি হয় তাৰ ফলত পৰিয়াল এখন শান্তি শান্তি অ শান তি পূৰ্ণ হ'ব নোৱাৰে সেইবাবে পৰিয়ালত এইবিলাক স্বাস্থ্য এইবিলাক মানে বস্তু খোৱাৰ ক্ষেত্ৰত স্বাস্থ্যও ক্ষতি ক্ষত কি হয় আৰু পৰিয়ালৰ অস অসন্ত অসন্তুষ্টি হয়। সেইবাবে স্বাস্থ্যৰ ভূমিকা অতুলনীয়।
হয় আমি এইবোৰৰ পৰা আঁতৰি লাগে সদায়। যাতে আমি পৰে পৰিয়ালে আমাক উৎসাহিত কৰে যে এইবোৰ কৰিব নালাগে। পৰিয়ালে আমাক দিশ আ দিশ দেখুৱাই দিয়ে যে এইটো ভাল পৰিয়ালে আমাৰ কেতিয়াও বেয়া নিবিচাৰে। আমাৰ সদায় ভাল হোৱাতে তেওঁলোকে কামনা কৰে, আমিও তেওঁলোকৰ পৰামৰ্শ মানি চলিব লাগে। বাৰু শিক্ষা ক্ষেত্ৰত পৰিয়ালৰ অৱদান কেনেকুৱা?
শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ অৱদান, হেল্ল' শুনিছো।
অ।
শিক্ষাৰ ক্ষেত্ৰত পৰি অ পৰিয়াল শিক্ষাৰ ক্ষেত্ৰত অ পৰিয়ালে শিক অ পৰিয়ালত শিক্ষাৰ ক্ষেত্ৰত অ তো বহুত তো মানে অৱদান আগবঢ়াইছে যেনে শিক্ষা নহ'লে কোনো, চাকৰি অ চাকৰি বাতি নাপায়। বা শিক্ষা নহয় নিবনুৱাৰ সংখ্যা অ নিবনুৱা শিক্ষা বাঢ়িবলৈ ধৰিছে শিক্ষা অ শিক্ষাৰ ক্ষেত্ৰত যেনে শিক্ষা অ শিক্ষা থাকিলে আমি কোন অ কোনোবা এটা কোম্পানী বা চাকৰিত যো অ কোম্পানী বা চাকৰিত কাম কৰিব পাৰো বা চাকৰিত যোগদান কৰিব পাৰো। শিক্ষা নহ'লে পৰিয়ালখন দুৰভিক্ষ অ দুুৰভিক্ষৰ পথত আগবাঢ়ি যায়।
হয় ঠিকেই কৈছা। পৰিয়ালৰ অ পৰি পৰিয়ালে শিশুক শিক্ষাৰ প্ৰতি উৎসাহিত কৰে, পিতৃ মা কে সন্তানক বিদ্যালয়লৈ পঠায়। অধ্যয়নৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰে আৰু সফলতাৰ বাবে অনুপ্ৰেৰণা যোগায় যদি পৰিয়ালে নাথাকে তেতিয়া শিশুৰ শিক্ষা কেতিয়াও সফল হ'ব নোৱাৰে। তেওঁলোকে আহ আমাৰ শিক্ষাৰ প্ৰাথমিক সুতি তেওঁলোকে আমাক ক খ, অ আ লিখিবলৈ শিকায়। আমাক শিষ্টাচাৰ শিকায়, তেওঁলোকে আমাৰ বাবে বহুত বলিদান দি আমাক ভাল হোৱাতো বিচাৰে, আমাক আমি যি বিচাৰো আমাক তাকেই সেই কৰে তাৰ বিপৰীতে আমি তেওঁলোকক তেওঁলোকে যি হোৱাটো বিচাৰে আমি হ'ব লাগে, এজন ভাল ব্যক্তি হ'ব লাগে। বাৰু নহয় নে? ঠি ঠিক আছে আ আ আপুনি বহুত ভালদৰে বুজাই দিল আজিলৈতে আজিলৈ ইমানতে এৰো।
ঠিক আছে।
দিয়ক বিদায়।
অ ধন্যবাদ।